হেল্ল
অ'।
কি কৰি আছা?
কি কৰি, মই এই চাদৰ খনৰ মানে গুট খুলি আছোঁ।
অ', ভাল।
অ', আমি। উম, ভাল।
এ, মই অ', ভাল, ভাল মই এই অকমান এনে ওলাই আহিছোঁ। ভাত, পানী খালা?
অ', মই এই চাদৰ এখনৰ মানে চাদৰ মানে ভাত খোৱা নাই খামহে। কোনফালে গৈছে।
এ অকনমান ওলাই আহিছোঁ কি চাদৰৰ কি দহি বাতিছা।
নহয় চাদৰ এখন মানে ভুলতে চাদৰ প্ৰতি মেখেলাত খুৱালে
অ'।
তাকে মই তাক খুলি আছোঁ।
অ', সেই কাষৰ বাইদেৱে
অ', অ', কাষৰ বৌজনীয়ে
অ', অ'।
তাকে উম এনে ভালেই, ভালেই আপোনাৰ ভালেই নহয়।
উম ভালে। আম আমৰ কিবা আম চাম খোৱা প্ৰগ্ৰেম কৰিছা নেকি।
উম, এতিয়ালৈকে গ'ম পোৱা নাই দেখোন।
অ', মই বোলো খা খবৰ এটা লওঁ কিনো কৰিছা কিনো মেলিছা।
হওঁক দিয়ক এনেই মনত নপৰে আজি বাৰকে মন
উম, এনেই ওলাই যোৱা নাই কেনেও ফুৰিবলৈ ফুৰিবলৈ যোৱা নাই। ফুৰিবলৈ ওলাই মেলি যোৱা নাই।
উম, বোলে নাই, নাই যাওঁ ভছ।
অ', অ'।
এনে ভাত কিহেৰে খালে?
মোৰ ভাততো হেৰি পাৰ মাংস। তাৰপিছত মাছ আছিলে। মাছ মাংস দুইোটাই খাই দিলোঁ আৰু।
অ', অ'।
অ', ওলাবা এদিন গহপুৰৰ ফালে এপাক যাম।
হয় হওঁক।
যাবানে।
অ', অ', ঠিক আছে।
গফা গ উম, গহপুৰ ফালে ওলাবা এদিন যে উম।
মোক আগতীয়াকে জনাব আকৌ প অ', নহয় মোক আগতীয়াকে জনাব। পতকে ক'লে মই জানোঁ আৰু যে এ লৰা ছোৱালীয়ে
অ', এটা
তাকেহে তাৰপিছত আকৌফালে মানুহজনকো কামলৈ পঠিয়াব লাগে খোৱাই বোৱাই ল'ৰা ছোৱালী স্কুললৈও পঠিয়াব লাগে।
অ ডেৰ কাম।
উম নকৰো আৰু এতিয়া এনেই থাকিব পোৱাই নাই ই চাদৰ পটি মেখেলা পটি পটি খুলি আছো বুলি ক'ব লাগিব আৰু।
হওক হওক কৰ্মী মানুহ তেনেকে পাছ কৰিলেই হ'ল আৰু টাইম বোৰ।
তাকেহে বাদ বা কি এনেই দাদা হঁতৰ ভালেই।
দাদা হঁতৰ ভালেই অ ভাল। শ্বিলঙৰ ফালে এপাক যাম বুলি ভাবি আছো এই বাইদেউ এজনী আছে তাত। এপাক বোলো ওলাই ফুৰি আহিমগে এবাৰ। প্ৰগ্ৰেম এটা বনাও ওলোৱা
অ জনাব তেতিয়া।
ঘৰ মই ভাল নহয়
অ সিফালে ঠাণ্ডা যে। অ এনে আপোনালোকৰ খেতি বাতি আছে নহয়? খেতি বাতি আছে হাতৰ
আছে আ কঠীয়া পাৰিছে অ শাক পাছতে আৰম্ভ কৰিম। তোমালোকৰ?
আমাৰ সাতটা পাছৰ পৰাই আৰম্ভ কৰিম।
কিমান নো ৰুলা মাটি? অ আমাৰো সেই সাতৰ পাছৰ পৰাই খেতি আৰম্ভ কৰিম।
অ
আহি কে
অ বাকীএনে আপোনালোকে আধি কৰে নে?
হেল্ল' হেল্ল'